অঁ কোৱা
আহ কি কৰি আছা?
নাই তুমি।
আছো মই এনে।
অঁ অঁ খবৰ ভালেই।
উম আছো ভালেই, উম তুমি খালা।
খালো খানো ভাতেই খালো ডাইৰেক্ট আৰু।
অঁ আমাৰো ভাতে বাৰু।
উম তাক আমাৰো একেই ৰাতি। ৰাতিপুৱা ভাতেই দিয়ে ৰাতিপুৱা দুপৰীয়া, পাছত সন্ধিয়া চাহ দিয়ে তাৰপিছত আকৌ ভাত। নে। ৰাতিপুৱা দিব লাগে কেতিয়াবা চা ন ইমান ভাতটোকে খাই খাই আমনি লাগে আৰু।
অ মানে, এটলিষ্ট বন্ধৰ দিনটো দিব। পাৰি বাৰো, মানে চবে থাককা যায়তো আৰু ভাতটোতো সোনকালে দিয়ে সেইদিনা।
সেইটোয়েতো, আৰু ভাতৰ জেগাত। মোক কিবা এটা বেলেগ দিব পাৰি অকনমান আগতে দিছিলে ব্ৰেড চেড এতিয়াহে কিবা হ'লে।
অ সেই নতুন নতুনতো দিয়ে তাৰপাছতহে।
উম তাকে নতুনততো উম আমাক। ব্ৰেড জেম বাটাৰ দিলে একদম বহুত দিন।
তাকে আমিতো বাৰু পালোয়ে এ মানে আৰু যোনতটো নতুনকে চ জুনিয়ৰ কেইটা। আহিছিল, সেই কিতাপটো একোৱেই নিদিলে।
অ আমাৰো একে সিহতেটো বেচেৰা ভাতে পাই আছে আহাৰ পৰা। আমাৰ টাইমত টো বহুতখিনিয়ে কৰিলে। ফোৰছো আমাৰ টাইমত ভালকে পাতিছিলে বৰ। মানে ধুনীয়াকে।
সেনেকে আৰু। বাকী কেয়াৰ প্লেন কেইতাৰিখে পৰিছে এইবাৰ।
টোৰ, চাৰিটা লিখিব দিছিলে লিখা হ'ল মোৰ। দিলো কিন্তু ঘূৰাহে দিয়া নাই এতিয়ালৈকে মেমজনীয়ে।
অ কি কি হেৰি লিখিলা‌?
চাৰজিকেল দুটা মেডিকেল দুটা মেডিকেলৰ লিখিছো মই কিবা। ডায়বেটিছ মেলিতছ।
আহ।
আৰু এটা ডায়েৰিয়া।
উম।
তাৰপিছত মেডিকেলৰ চাৰ্জিকেলৰ হলে কিবা ব্ৰেষ্ট কেন্সাৰ। আৰু কলল চাছেছ।
অ আৰু হেৰি কেচ প্ৰেজেন্টেশচন। আৰু, সেই গেষ্ট তাৰি লিখিব দিছে নেকি?
লিখিব দিছে মানে আমাৰ যোনটো চাবজেক কৰ্ডিনেটৰ হয় সি কৈছে লিখিব ল। লাগিব বুলি। কিন্তু প্ৰিঞ্চিপাল মেমৰ‌ মতে মানে অ কিবা, এতিয়া ডিউটি শেষ হ'লতো এতিয়া লিখি কি কৰিবা এতিয়া লিখি একো লাভ নাই এনেকে কৈছে মানে। সেইকাৰণে লিখাই নাই মই তাকে কিবা কৰেম।
অ তাতে‌ আমাৰো। কৈ আছে কাৰণ ডিউটিটো খতম হৈ গল নহয়, সেইকাৰণে।
আৰু পাছত এক্সটাৰ্নে বক্স ফাইলখন মানে নাচায়ো ন চেকো নকৰে দেখোন।
অ, আৰু সিহঁতে কেনেকা জানে কি কি কেইটা ৰিকুৱাৰমেন্ট আছে।
অ তাকেতো আৰু এনেই ওপৰত অকল চাইন টো মাৰি। লাগে চাইনহে কৰি দিয়ে।
উম, তথাপি হেৰি আছিল। ক, উম প্ৰচিযাৰ বহুত। তেইশটা প্ৰচিজৰ বাপৰে।
উম আমাৰো একে তেইশটা আৰু। গোটেইখিনিতো শিকোৱাই ন নহবই আধা এটা দুটাই শিকাই থব জানো।
অ' আৰু চবতো মনত নাথাকে না।
অ' তাকে একজামতো। অ' পাহৰাই যাব ইমান কেইটা ক'ত মনত থাকিব। চিজন
উম।
অ। তাৰে ডফিনেশচন পাৰপজ সেইখিনিও ক ইমান মানে। খেলি-মেলি লাগি যায় ন গোটেই খিনি বস্তুয়ে। উম
মানে হঠাতে জি এন এম টো দি কেনে অহা হল নহয়। বেছি হেৰিয়ে কৰা নাছিলো। কিন্তু, যোৱা বাৰ মানে অলপমান টান - টান লাগে বাৰু। তথাপি আৰু আহিলে যেতিয়া কৰিবতো লাগে।
উম, ফাৰ্ষ্ট ইয়েৰটো অকন পাইছিলো টান, কিন্তু এই বাৰ ছেকেণ্ড ইয়ৰত মানে মোৰ এয়া মাথা সাথা বিষাই গৈছে আৰ
উম, তাকে মানে হেৰিতটো বহুত ডাঙৰ হয় নহয়।
অ-অ, তাকে আৰু মানে বুজিও পোৱা নাই ভালৰে ইমান বিজনে কডিশন বিলাক।
উম, এমেচন ওৱান আৰু এমেচন টুৰ একেলগে দি দিছে ছেকেণ্ড ইয়েৰতে থাৰ্ড ইয়াৰৰত এখন দিলেও হল হয়।
অ - অ তাকেতো ইমান টান লাগিছে এতিয়া দুখনো মিলাই।
উম কাৰ দিগদাৰ আছে নহয়। ডিজিজ কণ্ডিশন ইমান মন ৰাখিব লাগে আৰু এইফালে চাইল্ৰ ডিজিজ কনডিশন ততে মই ভাবি আছো কিবা হয়। এইবাৰ কিজানি কিবা বে ছেকে লাগে নেকি ভালকে নপঢ়িলে, সেইয়ে নহয়,
কি ভালকে নপঢ়িলে বেক লাগিবই বাৰু।
অ, আৰু কি কয় যোনটো মানে একজাম ত' যিটো আহে কুৱেশ্চন বাপৰে বাপ।
অ-অ মই মই চাইছো কুৱেচন পেপাৰ কিন্তু ইমান টান - টান।
উম আৰু এইটো আমাৰ ওচৰত নতিফিসচন দিব নহয় জুলাইত তাতেটো প্ৰিন্সিপাল মেমে প কান নি দিছিলে।
অ, দিছে নেকি? আমাকো দিছে তেনেকি অ, কৰিব লাগিব ছয়খন না সাতখন আছে নেকি?
অ, যোৱা বাৰু আমি কমিট সেনেকে কৰোতে কিবা দশ - দশ বছৰ মানৰ আছিল নেকি। সেনেকে ভালে হৈছিল আৰু সেইখিনি পঢ়ি কেনে বাৰু দিলো এক্সম।
অ, তাকে ময়ো সেনেকে কৰিছিলো। কুৱেশন পেপাৰ চল্ভ কৰিয়ে কিন্তু একজাম দিছিলো গৈ। হয়।
অ, কাৰণ আৰু ইমানকৈ কুৱেশ্যন চাই থকা নাযায় নহয়।
অ, আৰু উম, তাকি বাকী নট চত কপাত একো পঢ়া হোৱা নাছিলে ইমান।
অ, তাকে নোটচটো যোন টো দিয়ে তাই লিখা লিখা যায় আৰু বাকীটো আৰু
অ, বাকী ইমান লিখা নহয়েই, নিজেতো লিখা নহয়েই কেতিয়াও।
অ, আৰু সেই মানে ফোনটো লগত লাগি থাকোতে যাই। কাৰণ পঢ়াই নাযায়।
তাকেই মেইনতটো ফোনটোৱে। উম, ভালকে নপঢ়াৰ কাৰণেই এইবোৰ খেলি মেলি। কিন্তু এনেতে আমি ইমান পঢ়ি থাকিব মন নাযায়ও, বৰ আমনি লাগে।
অ, সেইটো হয় বাৰু। এ হেৰি কি গৰমত কিমানকে থাকা?
ৰুমত আমি তেৰ জনীকৈ থাকো।
অ, আমাৰো ডাঙৰ হ'ল নহয়।
ডাঙৰ আমাৰো সেই হ'ল। উম, আৰু ইমান গৰম আমাৰ ৰোমবোৰ। উম
অ, কিমান ফ্লৰ ওপৰৰত নেকি?
ওপৰ অ, ছেকেণ্ড ফ্ল'ৰ হয় বিৰাট গৰম।
চাৰিফালৰ পৰা হেৰি ৰ'দ পৰে যে সেইকাৰণে কিজানি।
কেলে?
উম। তাকে আৰু গৰম দিনত মানে গৰম বহুত বেয়াকে হেৰি লাগে। এইফালে গাটো কিবা কিবা লাগে। আৰু কলেজ অ। তাকে, কলেজ থাকিলেতো দিগদাৰেই। ইউনিফৰ্ম পিন্ধি যাব দি আছে নেকি?
নাই এতিয়া গৰমৰ কাৰণে এনেকাে আউটড্ৰেছতে যাব দিছে।
অহ।
সেনেকে গৈ আছো আৰু। ইউনিফৰ্মটো ইমান গৰম।
উম, বাকী এনে চাবজেক্টকোনতো বেছি ভাল পোৱা, নে নাই?
মোৰ তেনেকে ভাল পোৱা চাবজেক্ট নাই। কিন্তু আহ। বুজি পালে মানে মেণ্টেলটো বুজি পাওঁ আৰু ভালকে।
অ মেণ্টেলটো বাৰু মোৰো ভাল লাগে। কিন্তু এ আৰু তো মইটো একদম ভাল লাগে। অ মানে সহজ বুলি কয়, কিন্তু ডিজিজ কণ্ডিচন এনেকে চাওঁতে চাওঁতেতো-। নহয়ে।
উম, চবে কৈ মেণ্টেলটো টান টান হা। কিন্তু মেণ্টেল ইমান তাত নহয়।
অ তাকে, মেণ্টেলটো ভালে লাগে বাৰু পঢ়ি কেনে।
উম উম।
আৰু মানে। বহুত কিবা কিবি আছে নহয়। ইয়াৰ পৰা কিবাৰ পৰা মানে ভাল লাগে আৰু বস্তুতটো লে - কৰিব পাৰি নহয় মেণ্টে -।
অ সেইয়াই মানে ইন্ত্ৰেষ্টিং চাবজেক্টো। পঢ়িলে মানে।
অ। তাকেই কিন্তু বাকী,। আৰু চাইল্ডটোতো মই একো বুজিয়ে পোৱা নাই, আমাৰ কি পঢ়াইছে মইতো এনেই।
আমাৰ বেতিযে।
ক্লাছ কৰি আছো কিবা কিবি। আৰু তাৰেটো যিখিনি প্ৰচিজাৰ আছে,। এইবাৰতো প্ৰচিজাৰ প্ৰচিজাৰ কৰি কেনে কিজানি স-। হ'ব, কাৰণ তাতেতো মইতো একো নোৱাৰিম মই জানো। অ লিখ। সেইয়াতো বেলেগ কথা আৰু এইফালে কৰাটো বেলেগ।
অ।
আৰু মোৰ দু যোৱাবাৰ আমাৰ পৰীক্ষাৰ পিছত এটা হেৰি লৈছিল কি কয়,। প্ৰেকটিকেল হৈছিল আৰু প্ৰেক্টিকেলো কমপ্লিটে নহ'ল।
অ মোৰো সেই উ সস্ত মিন। প্ৰেক্টিকেল লৈছিলে,।
অ।
ভালকেই দিলো হা কিন্তু তে মানে নেমজনীৰ কি হলে আৰু। নিদিলে চাইনে নকৰিলে লগবুকত কৈছে যে। তাৰ পাছত আহি দিব লাগিব আজি বহুত মাহ পাৰ হৈ গল দিয়াই নাই মই।
অ ময়ো দিয়া নাই মানে সেনেকে আৰু পোৱাই নাই।
তাকে উম সময়ো পোৱা নাই। আৰু আকৌ ডিউটি হলেতো লিঠা মেলা খিনি থাকেই ইমান খিনি।
আমাৰ ক্লাছ থাকে।
উম উম আমাৰো একে ক্লাছ থাকে।
অ মানে ক্লাছটো নিদিলেওতো হয় কিন্তু আমাৰ প্ৰিন্ঞ্চিপাল মানে নাম। মানে।
উম উম আমাৰো একেই ইমান গৰমত অকন ভাবিব লাগে ন। যোগেনৰ কথা
আহ এতিয়া জুনিয়াৰ খিনিক জুনিয়াৰ খিনিক কৈ আছে কি গৰম কিন্তু আমাৰ গৰম নাছিল নি
উম আমাৰোতো গৰম লাগে সেই বুজি নাপায়
অ জুনিয়ৰ খিনি এতিয়া জান জানাই বাৰু কিন্তু আমাৰ থাৰ্ড ইয়াৰ আৰু ছেকেণ্ড ইয়ৰ উ হৈছে এতিয়া আৰে হেতৰ কেজনি ডিউটি পাছত পৰীক্ষা হব তাৰ পাছত আৰু চামাৰ ভেকেশচন দিব আৰু
উম উম উম এনেকে বি পাছত অ তাহাঁতৰ ডিউটি শেষ হ'ব
উম
পৰিক্ষা পৰক্ষাৰ পিছত চাম পিছত কিন্তু চাবলৈ গলে আমাৰ কাৰণে ভাল হৈছে ত আমি পঢ়িব টাইম পাম কিন্তু যোনে খিনিতো পঢ়িব সময় নাপাব
উম
কাৰণ ডিউটি গলে তাহতৰ বেলেগ ৰিকুৱাৰমেন্ট খিনি পুৰা কৰিব লাগে ন
অ যোৱাবাৰতো আমাৰ সেনেকুৱা হৈছিল নহয়
আৰু ডিউটিৰ পৰা আহি পঢ়িব ইচ্ছাও নায ন কিন্তু ক্লাত থাকিলে মানে কি বু ক লগত মানে কানেক্ থকা হয় ন ফুহিবলৈ মানে মন যায় মানে অকণ হলেও।
উম আৰু মানে নকৰিলেও এ ক্লাছত যিখিনি পঢ় মানে অলপ যদি ভালকে হেৰি কৰা যায় তেতিয়াহলে বুজি পায় কিন্তু তথাপি আৰু মানে অলপ পঢ়ি থাকিব লাগে স আমাৰ পঢ়াই নাযায় যদি পঢ ক্লাছত পঢ়া খিনি যদি অ ক্লাছত পঢ়া খিনি যদি আমি লাছত আহ কিনে পঢ়ো তেনেহ'লে
উম উম তেতিয়া বুজিপোৱা যায় সেনেকে নপঢ়ে নিম পে মইতো কিতাপেই নাচাওঁ মই ইয়তে
সতে এই ফোনটোৰ লগত লাগি থাকোতে যায় ৰিল চাওঁতে এক ঘন্টা হৈ যায় গমেই নাপায় হঠাতে মানে ভাবা যায় কি নাই বেছি নাচ অ কিবা কি বি মানে মই নাচ মই কম্পিলিট কৰো ক আৰু তাত বেৰি তোমাৰ পোহৰ হয়
তাকে ক্লাছত থাকিলে তেনেকে ভাবি থাকো আজি গৈ মান খিনি খিনি কৰিম বুলি
অ আৰু মেইনতটো গৰম বা ভেবাহ আমাৰ ৰুমতটো ইমান গৰম কাষৰ ৰুমতটো গৰম নাই আছিল বাৰু কিন্তু এতিয়া আৰু ডাইনিং ৰুম আনিছিল যে আমাৰ তাতে সেইকাৰণে আৰু এতিয়া ৰুম যোৱা নাযায়
আহ আহ দিয়া দিয়া
আ আ